হেল্ল' অ শুনিছানে
হেল্ল'
অ হেল্ল'
শুনিছানে
অ শুনিছো।
অ কি কৰিছে।
এয়া উম ভাত বনাই কৰি আজৰি হৈ। ত ই।
অ
অ এয়া ভিতৰুৱা কাম অলপ এই বেলেগ কাম অলপ আছে কাম অলপ কৰিব ওলাইছো
অঁ ভাত অ মই এয়া ভাত বনাই আছো হ'ব এতিয়া
অ মই ভা ভাত খোৱা নাই ভাত কেইটা বনালো হয় ল'ৰা হেৰিয়ালে যায় যে এই আমাৰ ওচৰতে নামঘৰ নামঘৰত হেৰি হৈ আছে যে খোলতাল বজাই আছে অ এই খোলতাললৈ গ'ল যে বাপেকে লৰাই দুইটাই যাব যে সেইকাৰণে বোলো সোনকালে ভাতকেইটা বনাই লৈছো তাৰপৰা তাহাঁতে আহি খাবহি আৰু ঠাণ্ডা হলে সেইকাৰণে তাহাঁত দুটা তালৈ গ'ল যে আমি মই এতিয়া ভাতকেইটা বনাই কৰি আজৰি হৈ বেলেগ কাম কৰিম বোলো এ কাপোৰ অলপ আছে সামৰিবলগীয়া হৈ আছে একেবাৰে মানে বাকচ টো বহুত ঠান ঠান হৈ আছে গোটেইখিনি বোলো সামৰি পেলাই সোমোৱাই লওঁ
অঁ
অ সেইখিনি কাম কৰি লওঁ বুলি সেইকাৰণে সোনকালে ভাত পানী বনাই যে আজৰি হৈ লৈছো
অ মই ভাত পানী বনাই লৈ অকমান তাইক পঢ়াব লাগি- অকমান পঢ়াবলৈ তাই নিজে মানে তেও আকৌ পৰীক্ষা নহয় চাব লাগিব হে বোলো অকমান দহটা পা লৈকে পঢ়াই দিম আৰু
বাইশ বাইশ তাৰিখ মানে পৰীক্ষা হবই নেকি
ন বাইশ তাৰিখ পৰা
অ তাৰ পৰীক্ষা শেষ হোৱাৰ পিছত গৰম বন্ধ দিব নেকি ন
আহ গৰ মানুহে দিব
ফুৰিবলৈ যোৱা প্ৰগ্ৰাম আছে নে নাই
ফুৰিবলৈ যোৱা প্ৰগ্ৰোম নাই ইমান
অ গৰম বন্ধ আকৌ
অ গৰম বন্ধ হলেও বাৰু আছে নাইও মানে কিিনো আৰু চালোৱে চব হয় গুৱাহাটী ওচৰৰ পৰা গুৱাহাটীহে যাম অই এনকো লগো নাযাও নহয়।
ছোৱালী -ছোৱালী তেওঁ গম বন্ধ বুলি ফুৰিবলৈ মন যাবই নহয়। উম লাগিব আকৌ ছোৱালী লৈ পেলাই
অ'
অ- অ এনেও ল'ৰা ছোৱালী এইটো গৰম বন্ধো অকণমান ৰেষ্ট পাই সেই গৰম বন্ধতে অকণ ফুৰিব যায় যে সেইটো কাৰণে।
গুৱাহাটী যাম লক গ'লে সেয়া অলে নাই যাব আৰু ফটো নিিলিম আৰু সিহঁতে।
সেইয়াই অ' যতেই নহওক আৰু এতিয়া গৰম বানধহৰ বুলি ফুৰিবলৈ যাবলৈতো বিচাৰ হয়।
তাত নিলে মানে সন্তুষ্ট আৰু। বেলেগ আৰু নাই ধান নিলে আহ একে
এঠাইত নিলেই হ'ল আৰু চবেই আমিও আগতে সৰুতে জানো গৰম বন্ধ বুলি মামা ঘৰ জেঠাইৰ ঘৰ মামী ঘৰ মামা এনে বিচাৰি ফু যে হয়।
অ' মামা আকৌ ঘৰৰ ওচৰতে অহা যোৱা কৰিয়ে থাকে হয় কিমান যাব আৰু মামায়কৰ ঘৰলৈ।
সেইটো এতিয়া তাই ওচৰত। কাৰণে আমি এতিয়া আগতে গৰম বন্ধ দিলে মামা ঘৰলৈ যাব মন। যায় বা ঘৰলে যাব মন যায়। জেঠাইহঁতৰ ঘৰলৈ যাব মন যায় এনেকে যায় তাই ঘৰলৈ যাব মন নাযায়। জানো তেনেকে যাও দাদাহঁতক লওঁ অ মোক অমুক ত থৈ আহে গে চোন মান এনেকে কৈ কৰি লাগি লাগি কানি কুটি। অ 'তেনেকে যাও যে। সেয়াই চব এতিয়া আমিও বুজিব লাগে কেনে ল'ৰা ছোৱালী হেৰিতটো হয়।
অ'
অ' আমিও বুজিব লাগিব তাহাতঁৰ এতিয়া যাবলৈ হ'লে।
অ'
অ '
হম। সেইটো কাৰণে এতিয়া ইয়াতে বোলো উ মোমায়েকৰ ঘৰ লৈ নাযাবই এতিয়া তালৈ গুৱাহাটীতো যাব ভাল পাব তাক লৈ
অ'
তাত লগ আছে যে তাই লগৰ ছোৱালী আছে।
অ ' - অ '
ভাল পাই আৰু।
উম। এনেও ল'ৰা-ছোৱালীৰ ফুৰিব মন যায়ে।
অ'।
এনেও ল'ৰা-ছোৱালী বিলো ফুৰিব মন যাবই যিমান নহয় গৰম বন্ধটো বেছিকে যাব ফুৰিবলৈ মন যায়।
অ', এ শ্বিলং শ্বিলং যাব মন যায়। হে গৰমৰ দিনত যাব হে তাতহে যাব মন গৈ আছে।
শ্বিলং যাব লাগে, শ্বিলঙত এতিয়া গৰমত ধুনীয়া। তথাপিও ইমান গৰম নহয় আও।
অ', আগতে আমি তাত বোলো থাকি আহিছো, আমাৰ দেতা থাকোতেও হয় দেউতাই সেয়া উম। থাকি আহিছো আকৌ বাহঁত বাহঁতৰ লগতো মানে বাহঁতো আছে নহয় তাতো থাকি আহিছ তেতিয়া মানে গৈ এই স্কুল বন্ধ হ'লে।
অ'।
তাৰ কোৱাৰ্টাৰত মান গৈ আছো।
উম।
বাহ।
থাকি ভাল যা গ'লে বোলে ভাল লাগে, ঠাণ্ডাও তাতে ইমান হেৰিও নাই।
অ'।
উম, মানুহ যাব লাগিছিল আৰু এনেকে নিজেহে যোৱা হয় ল'ৰা-ছোৱালীকটো দেখ খোৱা হোৱা নাই ন' লআছ
সৰুতে দেখিছে আৰু ইমান পাহৰিছে এতিয়া।
অ', এতিয়া ডাঙৰ হৈছে এতিয়া দেখ খুৱাব লাগে আৰু এতিয়া দেখুুওৱা সময় আৰু।
সৰুতে এনে আমি এবাৰ ফুৰিব গৈছিলো নহয়। শ্বিলং চব চাই আহিছোঁ। সৰু হৈ আছে মানে খোজ কাঢ়িব পাৰে আৰু।
অহ।
এনেকুৱাতেই গৈছিলো।
হম।
আঢ়ৈ বছৰ মান হৈছে আৰু তেনেকুৱাত গৈছিলোঁ তিন বছৰ মান।
উম, তাকে তেনেকে যাব লাগে ল'ৰা-ছোৱালীক লৈ পেলাই লৰা-ছোৱালীক দেখ খাবগৈ লাগে। আমাৰ ছোৱালীহঁতে তেওঁ যাওঁ যাওঁ কৰিয়ে থাকে ওলৈ যাও তলৈ যাও কৰিয়ে আছে পৰীক্ষা চৰীক্ষা দি কৰি ল তাৰ পিছত কলৈ যাও যাবি আৰু
লৈ যাব আকৌ
উ, লৈ যাব লাগিব, মই কিন্তু ফুৰিছো দেই মই বহুত ফুৰিলো কিন্তু ছোৱালীক নিয়া নাই মই কাকো নিয়া নাই মই অকলেই ফুৰিছো।
আপুনি লৈ যাব আকৌ এতিয়া আপুনি ফুৰিলেই হ'ব নেকি তাইকো লৈ যাব।
উম মই পঢ়া শুনা ল'ৰা ছোৱালীকে আকৌ লৈ যাব নোৱাৰি নহয় আমি তেতিয়া
বন্ধ হলে লৈ যাব বুলি কৈছো।
এতিয়া বন্ধ হলে নিজ নিজে লৈ যাব লাগিব, নিজে লৈ যাব নোৱাৰো যে আই আমি গোপিনীৰ লগত যাওঁ। এনেকে ৰাইজৰ মানুহৰ লগত যাওঁ। তেনেকোৱাত যাওঁগৈ যে আমি তাই তেনেকুৱা মানুহৰ লগত যাব নোৱাৰিব যে তাই
অহ
মানে কি স্কুল থাকে অহ পঢ়িব লাগে মইতো তেনেকে বহুত ফুৰিলো, মই একেবাৰে শিৱসাগৰ বৰপেটা এনেকেবা হেৰি খেইছৱ এইবিলাক চব ফুৰিলো
অহ অহ
উম, বহুত জেগা ফুৰিলোঁ। মাত্ৰ মাজুলী যাব থাকিলে, মাজুলী মানে লৰা পৰীক্ষা হব বুলি থাকি গল আৰু। এনেই লৰা পৰীক্ষা নোহোৱা হয় ভাল। যদিও গ'লো হয় উম, মাজুলী যোৱা ইচ্ছাতো আছে মাজুলী যোৱা আৰু এতিয়া এতিয়া ভাবি আছো কি তিলি টিলিঙা মন্দিৰ যাব মন গৈ আছে, টিলিঙা মন্দিৰলৈ যাব মন গ
টিলিঙা মন্দিৰ বোলো মইয়ো গৈ পোৱা নাই নহয় অ এই অগ্নীৰাম বাবা মন্দিৰ যে হয় তাতো যায় এতিয়া ম মন গলেও এতিয়া অকলশৱে কেনেকে যায় নো হয়
অঁ অঁ
এই চব মানুহ মানে লগ নোহোৱা হতি
আমাৰ ইয়াত মানুহ গাড়ী লৈ যায় যে মানুহ বিলাক তেনেকে যাওঁ আমি।
লাগে। আমাৰ ইয়াত এতিয়া, নাযায়। তেওঁ এবাৰ জুবিন ক্ষেত্ৰলৈ গৈছিলে।
এয়া ৰাম মন্দিৰো গৈছে মানুহ গম পাইছ নে নাই?
অ'! আমাৰ তাৰ পৰাও গৈছে ভকত, গাঁৱৰ পৰাও গৈছে হেয়া আমাৰ মাইহঁত, মাইহঁতো গৈছিল নেকি, আমাৰ মাইহঁত।
ৰাম মন্দিৰ?
অ'!
অ'! ৰাম মন্দিৰটো বহুত পইচা তুলিছে হয়?
ও ৰাম মন্দিৰ, ৰাম মন্দিৰ
অযোধ্যা মন্দিৰ, অযোধ্যা মন্দিৰ, অযো অযোধ্যা মন্দিৰ, ৰাম মন্দিৰটো অযোধ্যা মন্দিৰ। আয়োধ্যা মন্দিৰ। এইটো যে, আয়োধ্যা মন্দিৰ।
অ'!
আমাৰ ইয়াৰপা গৈছেতো। আমি ইমান পইচা সৰহকে দিব নোৱাৰোঁ আৰু সেইকাৰণে, যাব নোৱাৰিলোঁ আৰু এনেইতো আৰু ধৰি ল' কম পইচা হ'লে যাব পাৰি আৰু পোন্ধৰ, ষোল্ল হাজাৰ টকা দি পেলাই কেনেকে যাম।
ট্ৰেইনত নিব খোৱা বোৱা হয়।
আমাৰ ট্ৰেইনত তেনে তে ষোল্ল, পোন্ধৰ হাজাৰ মান টকাকে তুলিছে আকৌ।
অ'! আমাৰ এনেকে মানুহ গৈছে যে, ইয়াৰপৰা পোন্ধৰ হাজাৰ নে কেইহাজাৰকে তুলিছে।
অ'! সেইয়াই ট্ৰেইনত তুলি লৈ
অ'! গৈছোঁ আৰু তেনেকে সৰু সুৰা খিনি গৈছোঁ আৰু বা ধৰি ল' দুহেজাৰ তিনি হেজাৰলৈকে তেতিয়া যাব পাৰিছোঁ আৰু। তাত একে দামিত যাব নোৱাৰোঁ আৰু ইমান শেষ সেইখিনি শক্তি টানিছে আৰু অলপ ভগৱানে ঈশ্বৰে মাতিছে সেইকাৰণে গৈছো আৰু।
অ'! এ, যাব আৰু কেতিয়াবা অলপ হ'লে হ'ব পইচা পাতি হয়।
যাম যাব লাগিব। এই মুঠতে বিশেষকে এতিয়া মাজতে উলিয়ালো টিলিঙা মন্দিৰ যাম বুলি, টিলিঙা মন্দিৰ এতিয়া বেছিকে মানে ভাবি থকিব থলো যে তেওঁ মাতি লাগিব ভগৱানে মাতিলেহে যাব পাৰিম হয়। দিন এটা পৰিব লাগিব। ইমান দিনতে জাম জাম কৰিলোঁ বচাও পালো নগলো আকৌ ৰৈ দিলো আকৌ এতিয়া আকৌ কেতিয়া পাওঁ আ অ সেই তেনেকে যাব লাগিব আৰু উম
উম
ভাত খোৱা হয়োৱাই নাই নহয়
এ নাই ভাত এয়া মোৰ হোৱী নাই বনাই আছোহে দেৰিকেও বনাইছো আকৌ তাই পঢ়িব দি হা
কি বনাইছ উম কি বনাইছ বলো
মই দালি বনাইছো আহ অ ভুল ভাজিছো তাৰ পিছত আকৌ মাংস বনাই মাংস অকণ আছে ভাজি দিছো
অ ছোৱালীয়ে ভুল খাই জানো
তাই ন খা হা মানসৰা আছ লাগলে ন ত
আহ
খ শাক চব্জি একো নাখায় তাহ খালি মাংসৰ লাগিব মাচোন নেখা একো নাখায়
অ মই ল'ৰা ছোৱালী বিলাকে এনেও নাখায় দে এ ন ল'ৰা ছোৱালী বিলাকে ক পাচলিিতো ইমান ভাল বস্তু খাব নিেদো চাৰে কাৰণটো কিহেঁতে
একো আচলিয়ে নাই
এ শাক পাচলি খোৱা শাক পাচলি খোৱা কিমান ভাল স্কিনৰ কাৰণে শৰীৰটো কাৰণে ভাল একদম নাখায়
যদি সুতৰীয়া শাক চাক এনেকে আলু চালি দি ধুনীয়াকে চুু অ' মাছ চাছ নিদিয়াকে তেতিয়া খাব আৰু।
থাক।
অ হ'ব দিয়ক কাটি
অ, অ, অ হ'ব দে পিছত পাতিম দে।
অ হ'ব দিয়ক। উম।